হেল্ল' অহ, শুনিছা? ভালে-ভালে-ভালে। তোমাৰ ভাল নহয়?
অহ, ভালে-ভালে। কি কৰি আছা?
এই এনেই আছোঁ পাই এই বহি আছোঁ। তুমি?
এ আছোঁ এনেই বহি আছোঁ। হেৰি তোমালৈ মই বিষয় এটাৰ ওপৰত কথা পাতি ভাবিছিলোঁ।
কওঁচোন।
অহ, এ সামা, আমাৰ এতিয়া বৰ্তমান সময়ত দেখা গ'ল যে সামা-সা-সামাজিক মাধ্যমৰ যি সামাজিক মাধ্যমৰ ওপৰত আমি কথা পাতি বুলি ভাবিছিলোঁ।
অহ, আচ্ছা, আচ্ছা। এতিয়া মানে মই যদি বা সামাজিক মাধ্মৰ কথা ক'ব যাওঁ। বৰ্তমান যুগত সামাজিক মাধ্যমৰ মানুহৰ দৈনন্দিন জীৱন এক অবিচ্ছেদ্য অংগ হৈ পৰিছে, গম পাইছানে নাই?
হয়, হয়।
আৰু ইণ্টাৰনেট আৰু স্মাৰ্টফোনৰ প্ৰসাৰৰ লগে-লগে ফেচবুক, হোৱাট হোৱাটছএপ, ইনষ্টাগ্ৰাম, ইউটিউব, টেলিগ্ৰাম, এক্স, অৰ্থাৎ টুইটা সামাজিক মাধ্যমে ব্যৱহাৰো বহু গুণে বৃদ্ধি পাইছে হয়নে নহয়।
উম', হম'।
সামাজিক মাধ্যমৰ জৰিয়তে মানুহে মুহূৰ্ততে পৃথিৱী ভিতৰতে পৃথিৱীৰ যিকোনো ঠাইৰ পৰা সংযোগ চা স্থাপন কৰিব পৰা হৈছে যাৰ ফলত মানুহৰ সময়ৰ খৰচ কমি গৈছে। আৰু দূৰত্ব কমি গৈছে, মানুহে অতি সহজে কথা পাতিব পাৰে উম।
অ, এতিয়া সামাজিক মাধ্যম বুলি কলে সামাজিক মাধ্যম হৈছে এক ডি-ডিজিটেল যোগাযোগ ব্যৱস্থা।
হয়।
যাৰ সহায়ত মানুহে-মানুহে বা আমি নিজেই, তথ্য ছবি ভিডিঅ' মতামত অভি গটা আৰু খবৰ ভাগ বতৰা কৰিব পাৰো। এই ই-ই ব্যক্তিগত সামাজিক আৰু শিক্ষামূলক আৰু ব্যৱসায় সকলো ক্ষেত্ৰতে ভূমিকা পালন কৰিব। অহা দেখা গৈছে আৰু এতিয়া বৰ্তমান সময়ত ক'ব গ'লে আমি দেশ-বিদেশত, দেশ বিদেশৰ বন্ধু-বান্ধৱৰ লগত আমি সহজে ভিডিঅ' কলিং জৰিয়তে আৰু আমি তেওঁলোকক দেখা পাই থাকো। আমি তেওঁলোকৰ লগত কথা পাতিব পাৰো।
হয়-হয় এতিয়া মই যদি তোমাক যদি সামাজিক মাধ্যমৰ যদি সুবিধা অসুবিধাসমূহ এতিয়া মানে চবৰে ধৰি লোৱা, অ, থাকে আৰু সুবিধা আৰু অসুবিধা চবৰে থাকে ন। সুবিধা সমূহ যদি সামাজিক মাধ্যমত ক'বলে যাওঁ তোমাৰ এতিয়া দ্ৰুত আৰু সহজ যোগাযোগ স্থাপন হয়। দেশ বিদেশৰ খব মুহূৰ্ততে জানিব পাৰি। অনলাইন শিক্ষা আৰু নতুন দক্ষ খদা আহৰণ সহজ হয়, ব্যৱসায় অ, পন্ন আৰু চাকৰিৰ সুযোগ বৃদ্ধি পাই। আহ, তোমাৰ এতিয়া ধৰি এ যেনেকে প্ৰতিভা প্ৰদৰ্শনৰ বাবে কুৎকৃষ্ট মঞ্চও পায়। মানুহবোৰ এয়া যথেষ্ট মানে ইউটিবাৰ চিউটিউাৰ আমি দেখিবলে পাইছো ইউটিউবাৰ। এনেধৰণৰ ব্যক্তিসকল কিমান সহজে, এতিয়া তেওঁলোকে নিজৰ জীৱনখন ভাল উন্নতি কৰিবলে সক্ষম হৈছে। এম দুৰ্গত বা জৰুৰীকালীন অৱস্থাত তথ্য দুৰভাৱে প্ৰচাৰ কৰিব পাৰি।
সামাজিক সচেতনা, বৃদ্ধি আৰু জনসাধাৰণৰ সংগত কৰাত সহায় হয় ন সেইবোৰত। তেনেকুৱা কথা আৰু সুবিধা সমূহৰ কথা কবলে গ'লে।
এতিয়া তুমি যিহেতু সুবিধা মোৰ কথা পলাই মই যদি তোমাৰ সামাজিক মাধ্যমৰ কিছুমান অসুবিধাৰ কথাও ক'ব যাওঁ।
হয়।
তাৰ ভিতৰত প্ৰথম আহে অত্যাধিক অত্যাধিক ব্যৱহাৰে সময় অপচয় হয়।
হয়।
সামাজিক মাধ্যমৰ প্ৰতি আসত্তিৰ সৃষ্টি হব পাৰে। আৰু ভুৱা খবৰ ভুৱা খবৰ বিয়পাৰ ফলত সমাজত, অশান্তি সৃষ্টি কৰে। ব্যক্তিগত তথ্য চুৰি বা অপহৰ আকাংক্ষা থাকে।
উম,
আৰু আজিকালি প্ৰায় ক্ষেত্ৰত দেখিবলে পোৱা গৈছে যে চাইবাৰ কৰা, অনলাইন প্ৰতাৰণা আৰু হেকিঙৰ দৰে সমস্যা বৃদ্ধি পায়। শিক্ষাৰ্থী পঢ়া শুনাত ব্যয়াঘাত ঘট তিব পাৰে আৰু মানসিক চাপ একত্ৰিত সমাস্ত বৃদ্ধি হব পাৰে। আৰু এই অত্যাধিক আহ, ব্যয়ৱহাৰে দেখা গৈছে আজিকালি স্বাস্থ্য, আহ, পৰিণতি ঘটা। যেনেকে তোমাৰ চকুৰ সমস্যা, চকু সমস্য প্ৰায় ভাগ দেখিবলে পোৱা গৈছে তোমাৰ আৰু দেখিব পোৱা যায়। আজিকালি ছাত্ৰী, ছাত্ৰ-ছাত্ৰীসকলে তোমাৰ অ', মোবাইল ফোন উম মোবাইল ফোনতে এনি টাইম তোমাৰ অ', এনি টাইম চাই থাকে তেওঁলোকে খেলা ধূলা কৰিবলৈ ওলাই নাযায়। তাত যাৰ ফলত সিহঁতৰ স্বাস্থ্য হৈছে।
উম, উম সেইটো এতিয়া, তোমাৰ এতিয়া তোমাৰ আমি যদি ক'ব লাগে আমি চোৱা আমি যিহেতু পাতি লৈ সামাজিক মাধ্যম মাধ্যমত বা যিবিলাক সুবিধা অসুবিধাবিলাকতো পাতিলো। আমি এতিয়া এইটো জানিব লাগে যে কেনে ইয়াক ব্যৱহাৰ কৰিব লাগে আমি সেইটোতো জানিব লাগিব। তাৰ এতিয়া মই তাৰ কথা যদি ক'ব যাওঁ প্ৰয়োজন ব্যৱহাৰ কৰিব জানিব লাগিব। হয় নে? ভুল বা অপ্ৰমাণিত তথ্য যোন শ্বেয়াৰ নক কৰিব লাগিব। কাৰণ তুমি যিবিলাক যদি শ্বেয়াৰ কৰা এইবিলাকে ভুৱা বাতৰি ৰূপ লয় আৰু এনে ধৰণৰ ভুৱা বাতৰি পৰা জীৱন পৰ্যন্ত অহ সংকিত হৈ যায় কেতিয়াবা। অ', এনে ধৰণৰ কাৰ্য্য আমি কেতিয়াও কৰিব নালাগে বা তোমাৰ যিবিলাক আহ ব্যক্তিগত তথা আহ তথ্য সুৰক্ষিত ৰাখিব লাগে। আমি ধৰি লোৱা তোমাৰ ফোনতে তোমাৰ ব্যক্তিগত একাউন্টছ কিবা কিবি আজিকালি চব সকলোৰে ফোনত নিজস্ব সকলো ধৰণৰ তথ্য থাকে। এ বেংক একাউণ্টছৰ পৰা আৰম্ভ কৰি পিনি গোপন ফটোলৈকে থাকে।
হয়।
আমি যদি সেই বস্তুবিলাক যদি বেলেগ লগত যদি আমি এ হেৰি কৰো তোমাৰ উম এ মানে আদান প্ৰদান কৰো সেই বস্তুবোৰ অসুৰক্ষিত ফালে গতি কৰে গম পাইছানে? সেই বস্তুটো আমি কেতিয়াও কৰিব নালাগে। সামাজিক মা-সি-মাধ্যা
সামাজিক মাধ্যম তোমাৰ
উম, মানে তোমাৰ
হয়, সমাজ
আমাৰ মুুখী হ'ব লাগে মানে বস্তুটো তোমাৰ জ্ঞানৰ নামত আমি এই বস্তুটো উচ্চৰ্গা কৰিব লাগে। আমি যদি অৰ্থহীন কামত যদি ব্যৱহাৰ কৰো। তেনেহ'লে আমাৰ জীৱনটো অৰ্থহীন হৈ হৈ গৈ থাকিব। কাৰণ কেলে অৰ্থহীন বস্তু এটায়েহে অৰ্থহীন বস্তু লে বস্তু পায় সদায় আমি অৰ্থহীন কে যদি ইউজ কৰো আমি ৰিজাল্টে পাম সেইটো কথা মানে। সেইকাৰণে তুমি আমি ভালকে ইউজ কৰিব লাগিব।
অনলাইনত ভদ্ৰতা দায়িত্বশীল আচৰণ বজাই ৰখাটো এক নম্বৰ মূল কাৰণ সেইটো কৰিবই লাগিব তুমি।
অ', অ', এতিয়া উম, সামাজিক মাধ্যমৰ দ্বাৰা আমি ভাল বস্তুবোৰত পাওঁ আমি বেয়া বস্তু শিকিবলৈ পাওঁ। আমি নিজে সেইটো সঠিক নিৰ্বাচন কৰিব জানিব লাগিব।
হয়, হয়, হয়।
আমি নিজৰ প্ৰয়ো-প্ৰয়োজনীয়তা হিচাপে আমি নিজৰ প্ৰয়ো জনীয়তা হিচাপে সেই মাধ্যমৰ যোগেদি আমি আমাৰ প্ৰয়োজনীয়খিনি আমি গ্ৰহণ কৰিব লাগিব।
হয়। নাই সেইটোয়ে মানে তোমাৰ আমি অ' আমি মানে সেই অ' সামাজি শিক্ষাটো তোমাৰ যেনে ধৰে যিমানটো আ মানে আমি তোমাৰ এই ইণ্টাৰনেটৰ দ্বাৰা কেৱল মানে অ তোমাৰ ইউ টিউব বা এনেধৰণৰ যিবিলাক ইন্টাৰনেট প্লেটফৰ্ম আছে সেইবিলাকত নিজৰ সময়বোৰ অবাবত নষ্ট নকৰি অ অবাবত ন আমি মানে একটা দিশত শি শিক্ষামূলক বা এনেধৰণৰ যি এক উন্নতিমূলক দিশ আছে সেইবিলাকৰ ওপৰত গুৰুত্ব দি নিজৰ সময়সমূহ কৰি ভৱিষ্যতে উন্নতি কৰিবলৈ চেষ্টা কৰিব লাগে। আ আমা
হয় এতিয়া সামাজিক মাধ্যম হ'ল আধুনিক যুগৰ এক শক্তিশালী মাধ্যম।
হয় হয় হয়।
ইয়াৰ সঠিক ব্যৱহাৰে শিক্ষা, যোগাযোগ, ব্যৱসায় আৰু সমাজ উন্নয়নৰ উল্লেখযোগ্য ভূমিকা পালন কৰে।
হয়।
কিন্তু অপব্যৱহাৰে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে সমাজত। সেয়েহে সামা সেয়েহে সামাজিক মাধ্যম ধ্যম আমি বুদ্ধিয়ে আৰু সচেনতা আৰু দায়িত্ব বোধে ব্যৱহাৰ কৰাটো আমাৰ নিজৰ কৰ্তব্য।
সেইটোৱে তেনেকে যিমানটো পাৰি আমি এইটো মানে ফলপ্ৰসু কৰিবলে চেষ্টা কৰিব লাগে এতিয়া আ আমি মানে ইণ্টাৰনেটটো উম মানে তোমাৰ আমাৰ যিমানটো ব্যৱহাৰ হয় সিমানটোৱে ইউজ কৰিব লাগে তাতকে কমেই পাৰিলে ইউজ কৰিব লাগে। কিন্তু তাতকে বেছি কৰিব নালাগে সেইটোয়ে আৰু আমাৰ বাৰ্তালাপটো টো উন্নয়নমূলক হ'ল বাৰু আজি যথেষ্ট পৰিমাণৰ কথা শিকিবলে পালো তোমাৰ পৰা ভাল লাগিলে কথা পাতি ভৱিষ্যতেও এনেধৰণৰ কথা পাতিম বুলি আশা কৰিলো দেই ঠিক আছে।
হ'ব হ'ব দিয়া।